পাইছা নাই
অ' পাইছো পাইছো তুমি পাইছা
অ' পাইছোঁ পাইছোঁ কি কৰি আছা
মই তোমাৰ এই সন্ধিয়া চাহ একাপ খাই বহিছো তুমি
অ' এ মইয়ো তোমাৰ এনেই তোমাৰ ফেনৰ তলতে বহি আছো অকমান এনেকুৱা গৰম পৰিছে
অ' অ' তাকেহে গৰমটো যথেষ্ট বেছি গম পাইছা নাই বাকী খবৰ খাতি কোৱা
খবৰ খাতি তোমাৰ ভালেই বাৰু দেই বাকী তোমালোকৰ কেনেকুৱা
আমাৰো আছো তোমাৰ খেতি পথাৰ দিন পঢ়া শুনা মানে অলপ কৰিবলগীয়া আছে গৰু ছাগলীৰ লগতো লাগি থাকিবলগীয়া আছে যে আছো আৰু তেনেকে
উম উম তাকে তাকে ঠিকে আছে বাৰু তাকে মই তোমালে ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলি ফোন কৰিছিলো গম পাইছা নাই
অ' অ' কোৱাচোন কোৱা
অ' মোৰ মানে সেই বিষয় এটাৰ ওপৰত অকণমান আলোচনা কৰিবলগীয়া আছিলে তোমাৰ সতে এই এতিয়া এতিয়া আমাৰ মানুহবিলাকে যে কি হৈছে গম পাইছানে এই যিবিলাক প্ৰাকৃতিক সম্পদ সমূহ মানে সেই তাৰ প্ৰতি মানে গুৰুত্বটো একেবাৰে কম দিছে গম পাইছা নাই এতিয়া অ এতিয়া তোমাৰ মানুহ মানে বহনক্ষম উন্নয়ন টো আমি কৰিব লাগিব ন এতিয়া গম পাইছা নাই এতিয়া এতিয়া মানুহবি বিলাকে মানে সেই বহনক্ষম উন্নয়নৰ প্ৰতি এতিয়া আমি সকলো সকলোৱে গুৰুত্ব দিব লাগিব সকলো সজাগ হ'ব লাগিব গম পাইছা নাই কথাটো
লাগিব লাগিব লাগিব নিশ্চিত ৰূপে
তাকে তুমি এতিয়া মানে কি বুলি ভাবা যে মানে কি কি কাম কৰিলে তোমাৰ এতিয়া বহনখম উন্নয়নটো আমাৰ আগবাঢ়িব তুমি কি বুলি ভাবা সেইটোৰ ওপৰত
হয় প্ৰথম কথাটো আহি গ'ল যে বহনক্ষম উন্নয়নৰ ধাৰণটো আমি গম পাইছোঁ এক্সেয়েলি বহনক্ষম উন্নয় বুলিলে কি বুজা বা কোনটো অৰ্থত বহনক্ষম উন্নয়ন ব্যৱহাৰ কৰা হয় সেই কথাটো জানিব লাগিব আচলতে গম পাইছা নাই এতিয়া
হয় হয় নিশ্চয়
এ এপাৰ চাইকলজি যে মানেম এপ মানে চাইন্টিফিক মেথড- সেই অনুসৰি আচলতে বহনক্ষম উন্নয়নৰ ধাৰণাটো হৈছে যে-যি উন্নয়ন- দ্বাৰা আমি বৰ্তমানৰ সম্পদখিনি সঠিক ব্যৱহাৰ কৰি- আমাৰ উন্নয়ন সম্ভৱ কৰাৰ লগতে, ভৱিষ্যত প্ৰজন্মৰ- কাৰণেও সম্পদসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা- কৰিব পাৰোঁ সেই উন্নয়নকে কোৱা হয় তোমাৰ বহনক্ষম উন্নয়ন, এতিয়ালৈকে আমি যিমানবোৰ- উন্নয়ন কৰিছোঁ সেই উন্নয়ন বিলাক- আচলতে কোনোবাখিনি নহক কোনোবাখিনিত আমাৰ আচলতে প্ৰাকৃতিক সম্পদবোৰত ধৰ- ধ্বংস হৈছে। প্ৰাকৃতিক শক্তিবোৰৰ অপচয় হৈছে, গম পাইছা প্ৰাকৃতিক আচলতে পৰিৱেশৰ য- যথেষ্টখিনি ধ্বংস হৈছে, গম পাইছা তেনে তে তেনেক্ষেত্ৰত- তেনেক্ষেত্ৰত তোমাৰ মানে কি হয় আমি বহনক্ষম উন্নয়নৰ ব- আপোনালোকে ধাৰণাটো আমি আচলতে সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই গম পাইছা।
হয় হয়। উম।
তুমি যদি চাবলৈ যোৱা আজি আমাৰ অসমতে আজি নতুনকে বস্তু এটা বা ফেক্- তৰি এটা বা ফ্লাই অভাৰ এখন বনাবৰ কাৰণে গছ গছনি কাটিবলগীয়া হৈছে। অ তাৰ পিছতে তোমাৰ আহ- হেৰি অনান্য নতুন কিবা এটা কনষ্ট্ৰাকচনৰ কাৰণে, এ- হেৰি কৰিবলগীয়া হৈছে আমি বস্তুসমূহ ধ্বংস কৰিব লগীয়া হৈছে মানে- এইটো আচলতে বহনক্ষম উন্নয়নৰ মূল ধাৰণা এইটো নহয় গম পাইছা নাই, বহনক্ষম উন্নয়নৰত- এতিয়া ধৰ প্ৰযুক্তিবদ্যা বা আমাৰ চিষ্টেম খিনি ইমান আচলতে ডাঙৰ হৈছে। ইমানখিনি আচলতে উন্নয়ন হৈছে আমি সেই গছ গছনিসমূহ ৰাখি বা গছ গছনি - হমো সংৰক্ষণ কৰি কি ধৰণে আমি আচলতে সেই ফ্লাইফাইখন বনাব পাৰো মই- এইটো কোৱা নাই যে আমি সেই বস্তু বনাব নালাগে গম পাইছা নাই কিন্তু আমি সেই বস্তুবোৰ- সংৰক্ষণ কৰি, ভৱিষ্যত প্ৰজন্মৰ ভাৱে ৰাখি পৰিৱেশতটো বেয়া নোহোৱাকৈ কেনেকৈ - আমি উন্ন কৰিব পাৰো সেইটোহে একেবাৰে- সাধাৰণ ভাষাত ক'বলৈ গ'লে বংশ উন্নয়নৰ মূল ধাৰণা গম পাইছা, অঁ আৰু এতিয়া তুমি- অন্যান্য দেশলৈ চোৱা মই সি দেখিছো যে তাতে এ গছ- গছনি তোমাৰ তাতো কাটিবলগীয়া হৈছে উন্নয়ন - কাৰণে ৰাস্তাৰ কাষত থকা গছেই হওক, বা অন্যান্য জেগাত থকা গছ বিলাক কাটিবলগীয়া হৈছে। কিন্তু তাতে কি কৰিছে গম পাইছা ইমান উন্নত প্ৰযুক্তি- যুক্তি বিদ্যাত তেওঁলোকে কি কৈছে যিসমূহ গছ আছে গছৰ ডাঙৰ ডাঙৰ পুলিয়ে হওক বা তেওঁ- সৰু পুলিয়ে হওক তেওঁলোকে সেই গছৰ পুলিসমূহ- একদম ধুনীয়াকৈ তোমাৰ তুলি নিছে সেয়ে ডাঙৰ গাড়ী বাট- হেৰিয়ে তুলিনি এঠাইত কি কৰিছেগে ৰুই দিছেগে গম পাইছা? যাৰ ফলত কি হ'ল ইটো এটা এটা জেগাতো সংৰক্ষণ হলগে গম পাইছা নাই? অন অনিষ্ট নহলে ইফালে উন্নয়নো হল গম পাইছা এতিয়া তে কথাবোৰ আচলতে- তেনেকুৱ ধৰণৰ বহনক্ষম উন্নয়নে আমাক তেনেকুৱা ধাৰণায়ে আমি সেইখিনি লব লাগে এতিয়া মই যদি- চাবলৈ যাওঁ আজি বহনক্ষম- উন্নয়নৰ আমাৰ ভাৰতবৰ্ষত কিমানখিনি প্ৰযোজ্য হৈছে সেই কথাখিনি যদি চাবলৈ যাওঁ। তেনেহলে দেখা যাব যে আমাৰ বহনক্ষম উন্নয়নৰ ধাৰণাটো- কিন্তু আজি ভাৰতবৰ্ষ ইমান প্ৰচলিত নহয় আচলতে গম পাইছা। উদাহৰণস্বৰূপে উদাহৰণস্বৰূপে মই ক'লোৱে যে আজি- আজিকালি যে উন্নয়নৰ কাৰণে বা নকৰীকৰণৰ কাৰণে আমি কি কৰিছোঁ খাল বিল পুতি পেলাইছোঁ। আমি গছ গছনি কাটিছো হয় নে নহয়? হয় নে নহয়? সেইখিনি কাম কৰি আছোঁ আমি আচলতে আ আমাৰ - সেই মানসিকতাটো আচলতে বহনক্ষম উন্নয়নৰ মান মানসিকতা নহয়। এতিয়া ভৱিষ্যতৰ কাৰণে যিমানবোৰ উন্নয়নৰ প্ৰয়োজন হব। মই বিশ্বাস কৰোঁ বা মই মই একচুৱেলি সেই - কথাটো বিশ্বাস কৰো যে আমাক এতিয়া বহনক্ষম উন্নয়নৰ কাষ চাপিব লাগিব। নহলে আচ - নহ'লে আচলতে আমাৰ এই উন্নয়ন যিমান হ'ব উন্নয়নৰ লগে লগে আচলতে আমাক - ক্ষতিও সিমান হ'ব গম পাইছা। আমি সম্পন্ণ সীমানে আচলতে হেৰুৱাব লাগিব। গতিকে আহ তেনে এটা প্ৰেক্ষা - প্ৰেক্ষাপটত আমি সকলোৱে বহনক্ষম উন্নয়নৰ যোনটো ধাৰণা সেই ধাৰণাটো আচলতে এটা বৈ- বৈজ্ঞানিক মানসিকতাহে গঢ় লয় গম পাইছা এ বৈজ্ঞানিক মানসিকতা এটা গঢ় দিব কাৰণে বহনক্ষম - উন্নয়নৰ ধাৰণাটো গঢ় দিবৰ কাৰণে আমি সদায় বস্তুবোৰ আচল অকমান সূক্ষ্ম পৰ্যবেক্ষ - ক্ষণ কৰিব লাগিব। যেনে ধৰা তুমি এটা ঘৰ - হয়, তুমি এটা ঘৰ বনাবলৈ লৈছা ঘৰটোত ঘৰটো কাষতে আছে - এজোপা গছ যোনজোপা গছ তুমি কাটিবও নোৱাৰা একচুৱেলি - গছজোপা তুমি যদি এ কাটি দিয়া যথেষ্ট অনিষ্ট - ষ্ট‌ও হ'ব, কিন্তু তুমি যদি অকমান তেনেকুৱাকে অলপ ভাবি মেলি চোৱা অলপ তুমি - ৱাইল্ড লাইফ মানে ল ৱাইল্ড লাইফ মানে অলপ যদি ফ্ৰিলি অলপ ভাবিছোৱা - তেনেকে, গছজোপাৰ লগতে সংযোগ কৰি এনেকুৱাকেও আজিকালি ঘৰ বনোৱা ষ্টাইল ওলাই গৈছে - যাৰ ফলস্ব যাৰ ফলস্বৰূপে গছজোপা গছজোপাই একো ক্ষতিও কৰিব নোৱাৰে ঘৰটো - আৰু গছজোপা বাচি থাকিব আৰু গছজোপাই তোমাক কি দি থাকিব চাহ দি থাকিব পাৰিব। অক্সিজেন বায়ু এইবিলাক দি থাকিব পাৰিবা। এইবোৰ এটা এটা সৰু সৰু সাধাৰণ উদাহৰণ গম পাইছা নাই। এইবিলাকে আচলতে আমাক পৰি পৰিৱৰ্তনত সহায় কৰিব। এতিয়া আমি এই কথাবিলাক - আচলতে এনেকুৱাও নহয় যে আমি প্ৰত্যেকবাৰে সংৰক্ষণ কৰিব পাৰিম গছ এজোপা তেনেকুৱা কথাও নহয়। কেতিয়াবা তোমাৰ কি হব আমি গছ গজোপা কাটিবলগীয়া হব‌ও পায় সেইটো ইমান আ- আচলতে ভুল কথা বুলি নকওঁ যে গ গছ কাটিলে আচলতে পাপ হ'ব বা দুখ দুখ - দুখি বুলি মই নকওঁ, গছ কাটিবলীয়া হ'বও পাৰে, কিন্তু সেই গছ এজোপা যে কাটিলো - তাৰ বিপৰীতে মই কেইজোপা গছ সংৰক্ষণ কৰিলো বা- কেইজোপা গছ ৰুলো সেইটো এটা বনক্ষম উন্নয়নৰ ধাৰণা, গম পাইছা? এতিয়া ইয়াৰোপৰি বহনক্ষম ধাৰণ বহনক্ষম ধাৰণত আৰু এটা কথা আহে - সেইটো হৈ গ'ল যে বিকল্প শক্তিৰ আচলতে আমাৰ যোনটো ব্যৱহাৰ। এতিয়া এতিয়া আমি পেট্ৰল ডিজেল ব্যৱহাৰ কৰি আছো। বা কৰি আছিলো, কিমান দিনলৈকে আজি পেট্ৰল ডিজেল ব্যৱহাৰ কৰি আছো? হয় নে নহয়, এতিয়া ইমান খিনি পেট্ৰল ডিজেল ব্যৱহাৰ কৰাৰ লগে লগে তোমাৰ আজিটো দেখিছো পে - পেট্ৰ'ল ডিজেলৰ পৰিমাণ কিমান খিনি কৰি কমি গৈছে। কেৰাঞ্চ কেৰাচিন তেলটো দেখিয়েই কেৰাচি-
কি হৈছে গম পাইছা নাই, অ অ সেই প্ৰাকৃতিক সম্পদৰ মানে যি- টো সেইটো চাহিদাটো বাঢ়ি গৈছে আৰু তাৰ তাৰ তুলনাত মানে যি- যিমানখিনি হেৰি থাকিব লাগে যিমানখিনি সম্পদ থাকিব লাগে সেই সম্পদখিনিও কিন্তু কিন্তু দিনে দিনে ক- কমি গৈছে, হয় নহয়? এতিয়া আমি যদি চাওঁ ধৰি লোৱা এতিয়া - বহনক্ষম উন্নয়নৰ মূল উদ্দেশ্যটো কি, আমি সেইটোতো জানিব লাগিব, হয় নহয়? এতিয়া, আমি বহুতেই এনেই কৈ থাকে, বহনক্ষম উন্নয়ন হ'ব লাগে। বহনক্ষম উন্নয়নত, আমি উন্নয়নৰ দিশে আগবাঢ়িব লাগে। এতিয়া আচলতে আমি বহনক্ষম উন্নয়নৰ মূল বিষয়বস্তুটো কি, সেইটোতো বুজি পাব লাগিব ন? তাৰ উদ্দেশ্য কি আমি সেইটো বুজিব লাগিব, হয় নহয়? এতিয়া আমি যদি চাবলৈ যাওঁ - বহনক্ষম উন্নয়নৰ মূল, যদি উদ্দেশ্য বুলি চাবলে যাওঁ, গম পাইছা, নাই? আমাৰ প পথমতে আহিব, পৰিৱেশ সংৰক্ষণ। গম পাইছা?
হয়
আমি যদি পৰিৱেশটো যদি সংৰক্ষণ নকৰো তেনেহ'লে আমাৰ বহনক্ষম উন্নয়ন বুলি আমি ক'ব নোৱাৰো গম পাইছা নাই কাৰণ, পৰিৱেশটোৱে আ অঁ, পৰিৱেশটো সংৰক্ষণ কৰিলেহে, আমাৰ বহনক্ষম উন্নয়ন হ'ব। এতিয়া, ধৰি লোৱা, তোমাৰ কি হ'ব? আমাৰ, তোমাৰ, ধৰি লোৱা, এতিয়া। এতিয়া, বৰ্তমান যিখিনি সম্পদ আছে, হয় নহয়? সেই সম্পদ। সমূহ, আমি, আচলতে, সেই ভৱিষ্যতৰ কথা চিন্তা কৰি, আমি ভৱিষ্যতলে সংৰক্ষণ কৰিব লাগিব। গম পাইছা, নাই? তেতিয়াহে, আচলতে, সেইটো বহনক্ষম উন্নয়ন হ'ব পাৰে। আকৌ, আমি বহনক্ষম মূ উন্নয়নৰ যিটো মূল উদ্দেশ্য, তাৰ ভিতৰত, কিন্তু, আমাৰ অৰ্থনৈতিক উন্নয়নো পৰি যায়, গম পাইছা, নাই? এতিয়া, আমি অঁ, বহনক্ষম উন্নয়ন কৰিবলে হ'লে, তাপা আমা অৰ্থনৈতিকো উন্নয়ন হ'ব লাগিব। গম পাইছা, নাই? অৰ্থনৈতিক, তোমাৰ, উন্নয়ন হ'ব লাগিব। আকৌ, তোমাৰ, অঁ। হয়, হয়। এতিয়া, তোমাৰ বহনক্ষম উন্নয়ন কৰিলে, কি হৈ যাব? আমাৰ আ যিসমূহ দৰিদ্ৰতা, দৰিদ্ৰ লোক আছে। সেই দৰিদ্ৰ লোকসকলও, কিন্তু, তোমাৰ, পৰিমাণটো কিন্তু অলপ কমি যাব। গম পাইছা নাই এইটো, আচলতে, বহনক্ষম উন্নয়নৰ এটা উদ্দেশ্য হয়। গম পাইছা, নাই?
হয়।
এতিয়া, আমি বহনক্ষম। অঁ, আমাৰ, ধৰি লোৱা, এতিয়া, প্ৰাকৃতিক সম্পদসমূহো সংৰক্ষণ হ'ব। গম পাইছা, নাই? এতিয়া, আমি আমি, তোমাৰ, যিমানেই বহনক্ষম উন্নয়নৰ দিশে আগবাঢ়ি যাম, আমি যিমানে প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিম। তেনেহ'লে, কি হ'ব? আমি, ভৱিষ্যত প্ৰজন্মৰ বাবে এটা, এখন সুস্থ পৃথিৱী এৰি থৈ যাব পাৰিম, হয় নে নহয়? এখন সুস্থ পৃথিৱী, আমি গঢ়ি তুলিব পাৰিম। হয়, হয়। এতিয়া, হে সেইটো কাৰণে, আমি প্ৰথম কথা আমি গুৰুত্ব দিব লাগে। পৰিৱেশ উন্নয়নৰ ওপৰত, গম পাইছা, নাই? পৰিৱেশ আমি কেনেদৰে উন্নয়ন কৰিব পাৰোঁ? পৰিৱেশটো, এতিয়াতো, তুমি গম পাইছা, আমাৰ ইমান সোনকালে-সোনকালে বতৰবিলাক চেঞ্জ হৈছে। ইমান সোনকালে, জলবায়ু চেঞ্জ হৈছে এবো কেলে হৈছে? অঁ, এতিয়া, এইবো কিয় হৈছে? কাৰণ, আমাৰ এতিয়া যি পৰিৱেশৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্যটো একেবাৰে হেৰাই গৈছে। গতিকে। এই ক্ষেত্ৰত, আমি প্ৰথম কথা আমি এনেকুৱা সমূহ বনাঞ্চল ধ্বংস হয় পাহাৰ কাটি থাকে, মানুহবিলাকে। আমি, সেইবিলাক প্ৰথমতে ৰোধ কৰিব লাগিব। এখন পাহাৰ কাটি দিয়াৰ লগে লগে, কিমান অনিচ ত হৈছে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ, হয় নহয়? আকৌ এতিয়া, বহুত মানুহে কি কৰে? তোমাৰ, এনেকুৱা ঘৰ-চৰ বা বিল্ডিং-চিল্ডিং বা, ধৰি লোৱা, উদ্যোগ-চদ্যোগ, এনেকুৱা প্ৰতিষ্ঠা কৰিবলে, কি কৰে? এইবোৰ নদী, বিল, হ্ৰদ সেইবিলাক, মানে, কি কৰি দিয়ে, গম পাইছা নাই? একেবাৰে পুতি পেলায়। তাৰ ওপৰত, তোমাৰ, কিবা বিল্ডিং-চিল্ডিং, ঘৰ-চৰ তেনেকে তৈয়াৰ কৰে। সেইটো, আচলতে, বহুত। ভুল ধাৰণা, গম পাইছা, নাই? আমাৰ, আমি প্ৰথম, অঁ, আমি সেই আ কি হল আমি দেশখন, আমাৰ দেশখন, উন্নয়ন কৰাৰ আগত, আমি চাব লাগিব যে প্ৰাকৃতিক সম্পদৰ কিবা ক্ষতি হৈছে নেকি আমি প্ৰাকৃতিক সম্পদসমূহ ৰইক শিক্ষা কৰিহে আমি দেশখন উন্নতিৰ পথত আগবাঢ়িব লাগিব গম পাইছা নাই আমি প্ৰাকৃতিক অঁ পাক সেইটোটো কৈছো এতিয়া প্ৰাকৃতিক সম্পদসমূহ যদি ৰক্ষা নোহোৱাকে যদি আমি উন্নয়নৰ দিশে আগবাঢ়ো, তেনেহলে কি হব হয়তো এটা সময়ত আমি গৈ গৈ জীয়াই নাথাকিমগে। আমি মানুহে মৰি যাম কেে উন্নয়নৰ দিশে আগবাঢোতে বাঢ়োতে। গতিকে আমি প্ৰথম কথা আমি নিজৰ পৰিৱেশটোৰ লগত পৰিৱেশটোোক গুৰুত্ব দিব লাগিব গম পাইছা নাই কাৰণ পৰিৱেশ থাকিলেহে আমি থাকিম। হয় নহয়? পৰিৱেশ থাকিলেহে, আমি থাকিম, যদি পৰিৱেশটোৱে বেয়া হৈ যায়, আমি কেনেকৈ জীয়াই থাকিম? হয় নহয়? গতিকে, আমি, সেই তাৰ ক্ষেত্ৰত, পৰিৱেশৰ অঁ পৰিৱেশৰ ক্ষেত্ৰত আমি গুৰুত্বটো দিব লাগিব আৰু আমি সেই যিসমূহ অণু যোগ্য সম্পত আছে সেই সম্পতসমূহ ব্যৱহাৰটো কম কৰি আমি কি কৰিব লাগিব নবীকৰণ যোগ্য সম্পদসমূহ আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়া কি হব আমাৰ বহন খম উন্নয়ন কৰাত আমাৰ সহায় হ'ব গম পাইছা নাই অলপ?
হব হব নিশ্চিত ৰূপে হব সেই কথাখিনি আচলতে গুৰুত্ব যদি এতিয়াৰ পৰা দিয়া নহয় সময় থাকোঁতে যদি দিয়া নহয় তেনেহ'লে কিন্তু পিছত যথেষ্ট দেৰি হৈ যাব।
দেৰি হৈ যাব দেৰি হৈ যাব। এতিয়া আমি সেই বহন খ উন্নয়নৰ কি প্ৰয়োজন আছে বুলি কলে আমি এতিয়া ক'ব পাৰিম ন আৰু আমি আমি ধৰি লোৱা এতিয়া ব বহনখম উন্নয়নৰ ফলত কি হ'ব বাৰে আমাৰ বহনখন উন্নয়নতটো কৰাৰ প্ৰয়োজন কি বুলি যদি আমাক সোধে? চালে আমি ক'ব লাগিব প্ৰথম কথা আমাৰ বিশ্ব উ বিশ্ব উনায়ন হ্ৰাস মানে বুজি পাইছা নাই? মানে যিটো আমি গোলকীয় উত্তাপ বৃদ্ধি বুলি কওঁ সেইটো আমি প্ৰথম কথা হ্ৰাস কৰি হ্ৰাস কৰিবলৈ বহন খম উন্নয়ন কৰাটো প্ৰয়োজনীয়তা আছে। কাৰণ আমি যেতিয়া তোমাৰ প্ৰথমতে তোমাৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষা কৰিম প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰটো কম কৰিম। তেতিয়া আমাৰ কি হ'ব? আমাৰ যিটো গোলকীয় উত্তাপ বৃদ্ধি হৈ আছে সেইটো কিন্তু বহুত পৰিমাণে ৰখি যাব। বা কম হ'ব আৰু তাৰ লগতে আমি কি যিসমূহ আমাৰ ব বৰ্তমান হৈ আছে বনাঞ্চল ধংস তুমি দেখিছাই গতিকে আমি বনাঞ্চলসমূহত ধ্বংস অ কৰিবলৈ আমি বহনক্ষম উন্নয়নৰ প্ৰয়োজনতা আছে।